হেল্ল'
অ' শুনিছা নাই?
অ'
কি কৰিছা?
আছো এনেই তুমি?
বাকী ঘৰৰ মানুহৰ ভাল।
উম ঠিকে আছে চবেই।
অ' আমাৰো ভালেই বাৰু মই ভাবিলো তোমালে কল এটা কৰোঁ বুলি।
অ' ভালে কৰিলা দিয়া মই ভাবি আছিলো কিন্তু মানে অলপমান বিজি আছো। কাৰণে মই কৰা নাছিলো আৰু
উম উম
তাকে ভাত পানী খালা ন?
খালোঁ। এইবাৰ বিহুত ঘৰলে গৈছিলা নাই? অ' ভালেই অ'
বিহুত অ' গৈছিলো মই।
অ' মইও গৈছিলো বাৰু। উম এইফালে ভাল কে পাতে নে?
উম মানে ঠিকেই আৰু।
অ' আমাৰ সেইফালে আকৌ বৰ ধুনীয়াকে পাতে।
অ' হয় নেকি? এফালে তোমালোকৰ ঘৰ কোনফালে? ছিলে।
মোৰ ঘৰ গহপুৰত।
অ' সেই চাইডে ভালকে পাতে।
অ' আমাৰ প্ৰথম প্ৰথম দিনাখন গৰু বিহু বুলি কয়। গৰু বিহুত প্ৰথম গৰু নোৱাই তাৰপিছত। অ' গৰু নোৱাৰাই মেলি গৰু খিনি পথাৰলৈ উলিয়াই দিয়ে। উলিয়াই দি সন্ধিয়া গৰু খিনি অহাৰ পিছত জাক দিয়ে।
অ'
অ' যাক দিম। সেইদিনাখন সন্ধিয়াও ক তাৰমানে ল'ৰা ছোৱালী খিনি হুঁচৰি গাব যায়। তাৰ পিছদিনাখন মানুহৰ বিহু মানুহৰ বিহু দিনাখন আ সৰু খিনিয়ে ডাঙৰক সেৱা কৰে।
অ'
ডাঙৰক সেৱা কৰি মেলি সেই তেওঁলোক হুঁচৰি গাব। যাই তাৰমানে যোনখিনিয়ে যায় আৰু সৰু ল'ৰা ছোৱালী খিনি। তাৰপিছত অ' ভাল লাগে। নতুন কাপোৰ পিন্ধে মানুহৰ বিহু দিনাখন।
উম আৰু
তাৰপিছত ৰাতি যোনখিনি মহিলা ন বোৱাৰী বিলাক বোৱাৰীখিনিয়ে একেলগে। খাই মেলি তাৰমানে হুঁচৰি গাব যায়। মানুহৰ ঘৰে ঘৰে
অ' তোমালোকো গৈ পাইছা নে? নাই আমাৰ এইফালে ইমান নাই।
উ মই আগতে বিহু গ্ৰুপতো আছিলো এই যে প্ৰগ্ৰেম কৰে।
অ' হয় নেকি ভালেই দেখোন।
অঁ।
মানে আমাৰ সেইফালে কেতিয়াবা নাচিব আহে আৰু মানে আৰু বাকী সেনেকে দেখা নাই কেতিয়াবা তোমালোকৰ ফালে যাই কিনে চাম দিয়া।
অঁ আহিবা মই তোমালোকৰ খালে মাঘ বিহু মাঘ বিহু তেনেকে থাকে।
মাঘৰ বিহু আমাৰতো সেনেকে হেৰি নকৰে নহয়। খালি কেতিয়াবা কেতিয় মানে পিঠা খিনি বনাই আৰু। বাকীতো বেলেগ একো নিয়ম আমাৰ ঘৰত সেনেকে নকৰে।
অঁ অঁ।
কিন্তু অ, হিন্দু সম্প্ৰদায়ৰ মানুহ বিলাকৰ ঘৰত। কৰে আৰু সেনেকে অলপ চলপ দেখা যায় কেতিয়াবা তেওলোকে মাতে ভ ভোগালী বিহু তেনেকে
অ, কেতিয় - কেতিয়াবা আমাৰ সেইফালে যাবা চাবলে।
অ, যাম দিয়া টাইম।
আমাৰ তাত মেজি সাজে খেৰৰে যে সাজে মেজি। মেজি খাজি তাত তাত ডেকা লৰা তাৰমানে ঘৰটো কথা কৈছো মই।
অ - অ।
তাত ডেকা লৰা খিনি তাৰমানে যোনখিনি গাভৰু ছোৱালী সেতি গৈ মেলি। তাত থাকে গৈ খানা খাই আৰু সেইদিনাখন উৰুকাৰ দিনাখন ৰাতি চুৰ কৰিলে কোনেও নধৰে।
অ, আমাৰ - আমাৰ চাইডে মানে কি কৰে আ, মেজ বনাই কিন্তু ৰাতি নাথাকে আৰু মানে গাৱৰ মানুহ বিলাকে নাখায়। হ'লে অকল জ্বলাই দিয়ে আৰু মানে নিয়মটো কৰে আৰু।
অ', থাকে তাৰ পিছত তাৰ পিছত জ্বলাই আকৌ পিছদিনা ৰাতিপুৱাই আমাৰ ভে ভেলা ঘৰ সজে নাই তোমালোকৰ ভেলা ঘৰত থাকে বাৰু। মই ভুলকে কলো দিয়া মেজিটোহে জ্বলাই ভেলা ঘৰত থাকে।
অহ - অহ।
ভেলাঘৰ সাজে চাগে ন।
অ, সেইয়ে আমাৰ মানে ভেলাঘৰ সাজে মেজিটো নাসাজে।
অ, মেজিটো জ্বলাই ভেলাঘৰটো এই আমাৰ তোমালোকৰ হোষ্টেলত কেনেকে জ্বলাই মানে সাজে চাগে মেজি যে ৰাতিপুৱা জ্বলাই।
অ - অ সাজিছে আজিৰ এইবাৰ মানে আমি দুবাৰ পালো নহয়। কৰে তোৰবাৰে সাজে। অহ', তাকে ভালে লাগিবাৰু থাকি আৰু এইবাৰ আমাৰ হোষ্টেলতো ভালকে মানে পালিছে বুলি শুনিছো। কিন্তু মই নাছিলো ঘৰত গৈছিলো যে, এনেকে মানে চাব নাপালো আৰু মানে আমাৰ চেয়াৰমেন ছাৰ আহিছিলে। পিঠা কিবা কিবি বহুত বস্তু আনিছে বুলি কৈছে আৰু ৰাতিও মাংস এনেকে ভাত। দিছে বুলি, কিন্তু আমি কেইটামান নাছিলো নহয় সেনেকে আমি নাপালো আৰু।
উম!
বাকী যোৱাবাৰ পাইছো। ভেলাঘৰ জ্বলাইছে পিঠা এনেকে কিবা।
তুমি চিৰা দৈ খাই ভাল পোৱা নাই।
আহ ভাল পাওঁ। চিৰা দৈ আৰু তাতে ক্ৰীম দিয়ে যে সেইটোও ভাল লাগে খাই। উম, পিঠা কিবা কিবি এনেকে বনাই বাৰু আমাৰো। এই নাৰিকলৰ পিঠাটো আৰু মইতো নাৰিকলৰ লাৰুটো বেছি ভাল পাওঁ। তুমি পিছে
অ মইও নাৰিকলৰ লাডু ভাল পাওঁ।
অহ। আমাৰো লগৰো কেইজনী আনে
অ।
সেনেকে খাও আৰু।
উম। তোমালোকৰ ঘৰতো চাগে বেলেগ বেলেগ পিঠা বনাই ন?
অ, আমাৰো আমাৰ ঈদত বনাই আৰু।
অ, অ, অ।
তেল পিঠাটো। এই চাউলৰ গুৰি এই যে বনাই। অ, তোমাক লৈ যাম দিয়া কেতিয়াবা টাইম সময় মিলাই কেনে।
অ, যাব লাগিব।
অ।
এ, অ এ আমাৰ বাইক কৈছিলে বহুত ধুনীয়াকে পালন কৰে বুলি আমাৰ বাৰ লগৰ এজনী আছিলে যে।
অ
অ তাৰ লগৰজনী ঘৰত খাব গৈছিল ই এই গুৱাহাটীতে।
অ, হয় নেকি ঠিকেই আছে। তুমিও যাবা দিয়া কোনোবা দিনা। তুমি খালে কবা টাইমত, টাইমটো মিলাবা তুমি ভালকে মই লৈ যাম।
অ, অ।
মাৰতি পিঠা, নাৰিকল পিঠা, এইফালে তেল পিঠ পিঠা সেনেকে বনাম পোলাও ইফালে ফালে চৈ।
তুমি বনাব জানা নাই পিঠা?
পিঠা অলপ- চলপ জানো কিন্তু ঘৰত আৰু আববা আম্মাই বনাই আৰু মই ঘ আগতে থাকোতে তেল পিঠাটো বনাইছিলো আৰু। বাকী নাৰিকল পিঠাটো অলপ টান হয় যে।
যায় কেতিয়াবা সেইকাৰণে সেইটো মই নবনাও আৰু।
মোৰ আকৌ তিলৰ পিঠাটো খাই বৰ ভাল লাগে।
অ, তিলৰ পিঠাটোও ভাল লাগে আৰু জোনটো গুড দি কেনে বনাই।
অ।
গুৰ, গুৰ দি কিনে সেইটো ভাল লাগে।
অ, গুৰ গুৰ দিয়াটো অহ। আৰুতে এইটো কেটলি পিঠাটো।
অহ
ভিতৰত নাৰিকল দিয়াটো ভাল লাগে বেচি।
অ, নাৰিকল তিল গুৰেৰেও বনাই নহয়।
অ, অ, অ গোটেই কেইটাই ভাল লাগিব আৰু। আমাৰ কিন্তু অসমৰে
অ।
কোৱা কোৱা?
এ, ৰঙা চাহৰ লগত ধুনীয়া লাগে খাই।
আমাৰ অসমৰে ইমান খিনি পিঠা আছে মানুহে যদি বনায় তেতিয়া আমাৰ বাহিৰৰ মিঠাই কিনিব দৰ দৰকাৰেই নাই।
অ, জানিলে ভালে বাৰু আৰু আজিকালটো ভালে ইটিউবত চাইকিনেও পাৰি কিমান ৰেচিপি আছে।
অ সেইটোৱে
উম কিন্তু আজিকালি আৰু ক'ত আৰু যোনটো ঢেকিত খুন্দা হয় গুড়াটো সেইটোতো ভালে বেছি সোৱাদ লাগে খাই কিন্তু যোনটো মিক্সিত কৰে সেইটো আৰু বেছি ইমান সেই নাই কিন্তু তথাপি আৰু আজিকালি টাইম নাই যিহেতু আৰু চলি যায় আৰু
আৰু বহুত পিঠা আছে নহয় ভাপত, ভাপত দিয়া পিঠা খাইছা মমটো নিচিনা বনাই
অ নাই
তাৰমানে পিঠাগুড়ি টো প্ৰথম বা মিক্স কৰি তাৰমানে অলপ এনেকে আকাৰ নিচিনাকে মঠি তাত মানে এনেকোৱা গুৰ নাই নাৰিকল তেনেকে দি মমৰ নিচিনাকে ষ্টিম কৰে ভাপত দিয়ে মানে
অ হয় নেকি মই খাই পোৱা নাই বাৰু
অ ঘৰলে গ'লে এবাৰ মাক বনাই খোৱাবলে ক'বাচোন তেনেকে
অ অ
খাই চাবা
কিবা মিক্স দিয়ে নে পিঠা গুড়ি লগত কিবা মিক্স দিয়ে নে তাতে
নাই তামানে নিমখ অলপ দিব পাৰা অকমান সোৱাদটো হ'বলে অ নহ'বা তুমি চে চেনিও দিব পাৰা তোমাৰ মন গ'লে তেতিয়া বেছি মিঠা হ'ব যেনেবা ভিতৰত নাৰিকল নহ'বা তিল নহ'বা তুমি দিব বিচাৰিলে গুড় চেনিহে তেনেকে দিব পাৰা
অ সেই মই সেইদিনা শুনিলো তুমি কেক বনাইছিলা বোলে আগতে
অ অ মই আগতে কেক বনাইছিলো কি কেক বনাইছা মই চকলেট কেক অ ভেনিলা কেক ষ্ট্ৰবেৰি আক ৰেড ভেলভেত, ব্লেক ফৰেষ্ট সেইবিলাক বহুতে বনোৱা হয় বাৰু
অ অৰ্ডাৰ লৈ লৈছিলানে আগতে
অ
অ এ এতিয়া কিজানি হেৰি হৈ গ'ল ন ইয়াতে আহি কেনে হোষ্টেলত অহ ঘৰত মায়ে বনাই
উম মায়ে বনাই
অ ঠিকে আছে দিয়া বাকী কিবা মানে জেনমৰ লগতে আৰু কেকৰ কিবা কৰিম বুলি ভাবিছা নে
পিছত যদি টাইম মিলে তেনেহলে কৰিম
উম তাকে পাৰিবা অ